হেল্ল',
হেল্ল'
অঁ দাদা নমস্কাৰ-
নমস্কাৰ ভাল না ভাল না দাদা।
অঁ আছো মই ভালেই আছো আপুনি-
আছো আৰু ক'ত আছে।
মই অলপ মানে আহিছো আৰু এক ঠাইত বাবু বিচয়া বুলি এটা জাগগা আছে ৱষ্টেং, জংগল হয়।
ফুৰিব কৈছে নেকি।
ফুৰিব অহা নাই কিবা কামতে আহিছিলো। এই আমাৰ চামাৰ চামাৰ দেৰি
হম
স্কুলত গৰম গন্ধ সময়ত এটা ক্লিয়া অহা নাই নেকি?
আহ এতিয়া আকৌ কওঁকচোন কি ক'লে আপুনি
মানে স্কুলত গৰমৰ বন্ধৰ সময়ত মানে কচিং চেণ্টাৰ দিয়া হ'ব মানে আমাৰ পাৰ্টিৰ পৰা এ- তাত
সেইটো কাৰণে আমি বেনাৰ বনাবলৈ আহিছিলো।
অঁ আচ্ছা আচ্ছা
বেনাৰ টো বনাব দিলো।
তাৰমানে- আজি আপোনাৰ তাত গৰম কেনেকুৱা-
গৰমটো বহুত বেছি দাদা বহুত বেছি-
সেইকাৰণে ফোন দিলো এই গৰমৰ ভিতৰত আপোনালোকে- ইমান দূৰ গ'লে-
ইমান ৰ'দ বাহিৰত ওলাবই নোৱাৰা হৈছো।
হয় দাদা উপায় নাই কি কৰিম উপৰ পৰা অৰ্ডাৰ- সেইটো ফ'ল' কৰিব লাগে তথাপিও- নিজৰ চেফটিত কৰিব লাগিব।
উম। বিশেষকৈ আজিৰ দিনটো যি গৰম দিছে। ঐ বেলেগ কিবা ফ্ৰিজৰ আপুনি যিহেতু এ বহুত দূৰতে গৈছে তাত গৈ আকৌ কিন্তু এই যে ফ্ৰিজৰ পৰা পানীয় অঁ বস্তু যিবোৰ আছে ঠাণ্ডা সেইবোৰ কিন্তু নাখাব আজি হা পাৰিলে নিম্বু পানী বেছিকৈ খাব নহ'লে এই যে ৱাৰ এছ তে আছে ৱাৰ এছ পাউদাৰটো পাউদাৰ যিটো আছে।
হয়।
এক লিটাৰ পানীৰ লগত মিহলাই খাই দিব তাৰমানে আজিৰ দিনত কিন্তু মানুহৰ যি বেমাৰ হয় সটো কিন্তু পানীৰ অভাবত হয়। হয় কিছুমান হয় পানীৰ অবাবত আহ আকৌ কিছুমান হয় পানীৰ কাৰণে তাৰমানে পানীৰ কাৰণে কেনেকুৱা মানে পানীতটো আমি কি কৰো শোধন নকৰি এনেই খাই দিওঁ উম হয় এইটো ল অলপ ধ্যান দিব লাগে
পানীটো মানে কি কৰিম গৰমটো বেছি দিছে না অলপ অলপ ঠাণ্ডা খালে মানে ভিতৰতো ভাল লাগে। উম কিন্তু হয়য় কথাটো আপুনি ঠিকেই কলে। মানে গৰমৰ দিনত বা বেছি খাব নালাগে। ফ্রিজৰ বস্তুটো একেবাৰেই খাব নালাগে। কিন্তু নাখালেও ভাল নালাগে
মই যে - মই যে অলপ আগতে ঘৰত দাহি একে ডাঙৰ নেমু একতা কাটি একদম পানীৰে চৰবত বনাই খালো।
হয়
মানে ইমান গৰমৰ সময়ত নিম্বু পানীটো বেছিকৈ খাব লাগে। এইটো খালে আপোনাৰ বহুত উপকাৰ হ'ব তাৰপিছত মনে মনে ভাবিছিলো যে ফুৰিব যাম কোনোবা ঠাইত কিন্তু যিটো মানে মানে আজি পুৱাৰ পৰা দিনৰ যি অৱস্থা ইমান ত ত ওলাবই নোৱাৰা হৈছো আৰু ফুৰিব যাম কেনেকৈ
হয় ময়ো ভাবিছিলো মানে এই ৰায়মনা ৰায়মনাত যাম উ মানে গা ধুবলৈ যাব বিচাৰিছিলো।
আচ্ছা হয় আপুনি এটা ভাল কথা মনত পেলাই দিলে ৰায়মনাত কিন্তু যাব পাৰো আমাৰ ইয়াৰ পৰা তো বেছি দূৰ নহয়। হা লাগিলে আমি এটা কাম কৰিম বাইকেৰে যাম বাইকেৰে গ'লে কি হয় মানে টো ইমান গৰম নহয় বাইকেৰে চলাচল কৰিলে
হয় বাইকেও বাইক দি যাব লাগিব। বাইক দি গলে বহুত কিবা কিবি চাব ভাল।
আকৌ এইটোতো ঠিকেই কিন্তু আকৌ এটা চিন্তাৰ বিষয় আছে। তাৰমানে তাততো উ মানে বিভিন্ন ধৰণৰ মানুহ গৈ তাত গা ধুৱে।
হয়
ঠিক আছে এতিয়া কাৰ বা কি বেমাৰ আছে। হ সেইটো যদি আকৌ আমাৰ শৰীৰত আহি যায় সেইটোও অলপ ভয় লাগে।
অঁ এটোতো ঠিকেই কৈছে তাৰমানে মই শুনামতে তাত যে পানী আছে না। পানী মানে ছয় ঘন্টা ন তিন ঘণ্টা মুখে মুখে পানী বিলাক চেঞ্জ কৰি থাকে।
এই খবৰটো অলপ ভালকৈ ল'বচোন আগত তাৰ পিছত যাম
এইটো মই কনফাৰ্ম নহয়।
আ আৰু এটা কথা গ'লে না একদম পুৱাৰ ভাগত যাব লাগিব যাতে আমাৰ আগত কোনেও তাত নামিব নোৱাৰে মানুহ যেতিয়া নামিব আৰম্ভ কৰিব তেতিয়া আমি তাৰ পৰা উঠি আহিম তেনেহলে কোনো বেমাৰৰ আশংকা না
অঁ নহয় তাৰ সিটো। যদি নহয় তেনেহ'লে আমি চৌধুৰীঘাট বুলি এটা জাগা আছে।
হয় নদী নদী আছে হয় নদী আছে তাত এটা নদীতো গা ধোব পাৰি একচোৱেলি নদীত গা ধোৱা তো ভাল সকলোতকে ভাল হব নদীত গা ধোৱাটো
হয় তাতো যাব পার্লাম হয়।
আপোনালোকে কেইজন গৈছে তাত।
আহিছো তিনিজন।
এতিয়া ওলাব নাকি আৰু দেৰি হ'ব।
নহয় উ অলপ পলম হ'ব মানে আমি বনাব দিলো এতিয়া
এতিয়া মানে অলপ মানে ভোকো লাগিছে পোৱা পৰা খোৱাই নাই বজাত কিবা কিবি খাই আহিছিলো অঁ ভাত খাবলৈ।
ম মই জন আগতীয়াকে মোক এটা ফোন দিব লাগিছিল তাৰ মানে বাৰ বিশ্বাত কৈ যে কামাখ্যাগুৰি বুলি আৰু এটা ঠাই আছে না পশ্চিমবংগত
হয়
কামাখ্যাগুৰিত এটা দোকান আছে খুব মানে উ ভালকৈ বনাই। দিয়ি আৰু দামৰ দামো অলপ কম লয় বাৰ পিছৰ পৰা।
হয় তাতে যাম বুলি ভাবিছিলো।
আৰু এটা প্ৰগ্ৰাম হৈ গ'ল তাতে যাব লগা হ'ল মানে বাহিৰ খাবাতটো মই ভাবিছো একেবাৰেই বন্ধ কৰি দিম। বাহ সবে সব বস্তুৰে মানে ব মচলা পতি তেল চেল বেছি দি থাকে। এইটো আমাৰ সজতাৰ মানে বহুত
খতি খতি বহুত ক্ষতি হ'ব সেইকাৰণে বাহিৰৰ বস্তু খাবই নালাগে।
কিন্তু উপায়তো নাই কিবা ন কিবা তো খাব লাগে। লাগিব না জীৱনটোতো আকৌ বচাব লাগিব।
মই ই কি কৰিলো জানে তেতিয়াও য অকলে গলে কি হয় হ'লে মই ঘৰৰ পৰা ভাত বনাই খাই যাওঁক ঠিক আছে। তাৰপিছত যদি দুপৰীয়া আবেলি ঘৰত আহিব পাৰো পাৰো যদি নোৱাৰো বাইচানস তেনেহলে বাহিৰৰ পৰা যদি খাব লগা হয় অতিৰক্ত মূয় দুটা ৰুটি ৰুটি খাম ৰুটি উম বাচ গটা ৰুটি খাম হৈ যায় গিৰিয়েক না ঘৈণীয়েক।
ঘণীয়েক নাই নে সেইকাৰণে মানে পুৱাতে খোৱা নহ'ল আজি।
ক ক'ত গৈছে মানে বন্ধ বন্ধৰ সময়ত ফুৰিব গৈছে নেকি?
বন্ধ- হয় মানে তাৰ বাপেকৰ ঘৰত গৈ।
অ আপুনি যোৱা নাই।
মই গৈছিলো। যাই কিনে আহিছো আকৌ যাম আজি চাগে আহিব গৈছে হল। ভালে কেইদিন হল।
আপোনাৰ ঘৰৰ পৰা কিমান দূৰ-
বেছি দূৰ নহয় আঠশ আঠশ মিটাৰ মান হব
অ তেনেহলেতো আপুনি পুৱাৰ ভাগত - তাতে গৈ খাব খাই যাব পাৰলে হয়। শুনি আছে না মোৰ কথা
যদিও যদিও তাৰপিছত
মানে প্ৰতিদিন যাওঁতে অলপ লাজ লাগে না।
এটোতো থাকিবই ন
হ
সেইটোতো স্বাভাৱিক কথা
মই ভাবিছো ছোৱালীৰ পৰীক্ষা শেষ- অলপ ফুৰিব যাম। ত' আকৌ গ'লে মোৰ ঘৰতে ফুৰিব আহি আছে দুদিন মূৰত। দুদিন পিছত দুদিন পিছত যদি আহে তেনেহ'লে যাব নোৱাৰিম। অ'
আহিব দিয়ক তেনেহ'লে সিহঁতক লৈ সিহঁতক লৈ যাব পাৰি ৰায়মনা পিনে।
তাৰমানানে এতিয়ালৈ মোৰ ঘৰত আহি পোৱাই নাই সিহঁতে। মই যে- বিয়া উম বিয়া পাতিলো। বিয়াৰ পিছত- এতিয়ালৈ অহা নাই। আ মানে যোৱাকালি ফোন কৰিছিল। পৰিচয় হ'ল এতিয়া আহিব বিচাৰি আছে।
কৰ পৰা আহি আছে?
এইটো আহি আছে ধুবুৰীৰ পৰা। এতিয়া যদি আহিব বিচাৰে তাকতো বাধা দিব নোৱাৰি না। আলহী মানুহ কেনেকৈ বাধা দিম।
মোৰ বহুত আহিব খুজিছো। খুজিছে কি কৰে আহে নে নাই এই গোৱালপাৰা পৰা আহিব।
তাৰমানে ইমান গৰমৰ সময় না মানে এনে আলহী আহিলে ভাল লাগে ভাল লাগে সেইটো ঠিক আছে। কিন্তু ইমান গৰমত এই ৰান্ধা ৰান্ধা বঢ়া কৰাটো না। মানে অলপ কষ্ট হৈ যায়। অ আৰু কাম কৰিম তাক এটা এটা কথা কৈ দিব। আপোনাক এই আপুনি আপোনাৰ এ ঘৈণীয়েকক কৈ দিব। আপোনাৰ ল'ৰাটোক যাতে ইমান ৰ'দত যাতে ঘৰৰ পৰা ওলাব নিদিয়ে। লাগিলে গছৰ ছাট গছৰ তলত- আৰু পানী বেছি- বেছিকৈ খাব দিব। কৈ দিব ফোন কৰি হা। নেমু পানী- লাগিলে এই যে আপোনাৰটো যি- আছে। পাউডাৰ পাউডাৰ
অ' গ্লু'কজো খাব পাৰে।
আ' হা তাত পানীৰ লগত মিহলাই মানে অলপ সময় মূৰে মূৰে খাব দিব। সৰু ল'ৰা-ছোৱালীৰ কাৰণে পানীটো সকলোতকৈ ভাল।
হয়।
আৰু ইমান গৰমত মানুহ এনেই দুৰ্বল হৈ যায় ত। আপুনি চাব গৰমৰ সময়ত মানে যিমান ভাল খাদ্য নাখাওঁক কিয়। কিন্তু মানে হোৱাত কম, সোৱাদ নালাগে গৰমৰ সময়ত। মইতো আজি কৈ দিছিলো ঘৈণীয়েক য়ে গৈণীয়েকক কৈ দিছিলো যে আজি বেলেগ একো নাই। ডাইৰেক্ট দালি বনাবি। পিছত দালি বনাইছে দালি আৰু আহ এই যে আপোনাৰ কি কয় নেমু সেইটো দি খালো বছ। মানে চবজি খাব নোৱাৰিম আজি
আহ ঠিকেই আছে। যা তা চবজি খাবও নালাগে। দালিতোৱেই ঠিক আছে। দালিৰ লগত নেমু আৰু কিবা
খোৱাবি এইবোৰ
উম
আৰু এটা বস্তু এতিয়া পোৱা যাব কিন্তু। এটা বস্তু পোৱা যাব এতিয়া আপোনাৰ ঐ যে ঢেকীয়া শাক যিটো ঢেকীয়া শাক বুলি কয়।
ধেকীয়া শাক।
হয় এইটো পাব। তাৰপিছতলল।
পল পলক ফুলটো।
হ এইটো খালে ভাল। আকৌ আৰু এটা বস্তু আছে কচুৰ পাত পা কচুৰ পাত।
কালি আমি খালো কচু লতি যিটো আছে নহয় কচুৰ লতি।
সেইটো মই যোৱা যোৱা ৰাতি, যোৱা ৰাতি খাইছো মই।
ফচলতেওতো মইো খাইলো যোৱ বতি খালো মই।
যিমান দিন লৈ। গৰ থাকিব চব্জিন কিনো বজাৰৰ পৰা। চব ঘৰৰ পৰাই খাব লাগিব।
তেনেহলে দাদা, ঠিকেই আছে। ভাল লাগিল কথা পাতি হয়না।
উম বেলেগ কিবা কিবি খাই শৰীৰটো নষ্ট কৰি আছে। পুনামি। শৰীৰ নষ্ট কৰাৰ আৰু প্ৰয়োজন নাই এতিয়া অলপ শৰীৰিক। ঠিক আছে হ'ব।
হয় দাদা হয়।
ৰাখি দিয়ক